কি কৰিছা
অ এনেই আছো এয়া
অ এ আছো আৰু এনেই
অ অ চাহ তাহ খালি
চাহ খোৱা নাই চাহ খাম হে
অ অ মাহতে কি কৰিছে চাহ খোৱা নাই খোৱা নাই।
মাহত আছে নে এ অকমান ওলাই গৈছিলে।
অ অ ঠিকে আছে মাহত
ঠিকে আছে অ মাহত ভালনে
ভালে ভালে অ', বতৰ কেনেকুৱা বতৰ কেনেকুৱা? এ আমাৰ ইফালে একদম পুৰা ক'লা ম'লা কৰি আছে। উম।
নহ'লে কেনেকুৱা বত
আমাৰ ৰাতি বৰষুণ দিব নেকি গোটেই আন্ধাৰ ক'লা ম'লা বতৰ।
অ' বৰষুণ দিব নেকি ঠিক নাই।
আমাৰ বৰষুণ দিব চাগে গোটেই ক'লা ম'লা বতৰ চাহ খোৱা নাই?
অ' নাই খোৱা।
খামহে এতিয়া, টিউচনৰ পৰা আহিলোগে অ'। টিউচন পৰা আহি, ঠাই চোতাল তোতাল সাৰি মেলি- মুনু বাই ফোন কৰিছিলে। মুনু বাৰ লগত কথা পাতিলো।
অ' মুনু বাৰ লগত মইও পাতিলো।
অ'।
হ
সিহঁতৰ তাত নেটৱৰ্কতো বৰ নাপায় পাই।
নেটৱৰ্ক নাপায় অ'।
অ' কিবা ৱাই ফাই কানেক্ট কৰিলেহে কথা পাতিব পাৰি।
ময়ও সেই ৱাই ফাই লগাই থৈছো আমাৰ। আমাৰ আমাৰো নেট নাই নহয়, ৱাই ফাই কানেকশ্যন হোৱাৰ পাহে হেৰি কৰিব পাৰি। নেট চেট নাপায় দিগদাৰ।
অ' আমাৰ হেই আমাৰ সেইবোৰ নাই বাৰু। আমাৰ পায় আমাৰ নেটৱৰ্ক পায়।
তহঁতৰ সেইকনত পায়, আমাৰ ইয়াত নাপায় আকৌ।
অ' আমাৰ নেটৱৰ্ক পাই বাৰু। আমাৰ ইমান প্ৰব্লেম নাই।
এতিয়া ক'তো যোৱা প্লেনিং নাই?
এ ক'তনো যাম ক'তনো যাম।
উম।
যোৱা আহি থাকিবলে যাবলৈ ক'ত
এই গৰমখনত যাবলৈও মন নাযায় নহয় কলৈকো।
যাবলে মন নাযায়তো আকৌ ইমান গৰম আমাৰ। মুনুবাই কি পাতিব কথা বতৰা পাতিলো আৰু, তাৰপিছতে তাৰপিছতে মাহঁতে গ'ম পাইনে বুলি ক'বলৈ ধৰিছিলে দেই, তাৰ পিছত কৈছে অ হ'ব দে। পিছত কে ক'ম, অ' হ'ব দিয়া সেইবোৰ পিছতকে পাতিম ন'হলে।
কৈ কৈ দিয়ে।
অ' তাই মানে পাহৰিয়ে থাকে।
পাহৰি থাকে। অ'
ক'ত কৈ আছে তাই পাহৰিয়ে থাকে।
পাহৰি থাকে অ'।
পিছত তাই কৈছে অ' হ'ব দিয়া পিছতকে ক'ম বাৰু, অ' হ'ব দিয়া পিছত কে পাতিম বুলি কৈছে, অ' ৰাতিপুৱাতে এবাৰ পাতিলো নহয়।
অ' অ'।
ছতে ইয়াক হেনো কৈ আছে, তইহে আৰু কি কৰা বুলি কৈছে হেনো।
তাকেহে লিমিট শেষ হৈ গ'ল বোলে।
অ' নহয় হেৰিৰ। নহয় এনেই ফোন অ' তাৰ হ'ল অ'।
উম।
মোলেহে কৰে।
অ।
আৰু বেলেগ কোনোৱে নাই নহয়।
তাকে গৰমটো উঠি আছে আকৌ ন?
এ বহুত ভুম ভুম কে গৰম উঠিছে।
পলিকা এতিয়া কি হেৰিৰ ঘৰত।
পলিকা ইয়ালৈ আহিছে আজি এতিয়া সন্ধিয়া।
অ হয়নি।
উম।
অ অ
সন্ধিয়া এতিয়া ইয়ালৈ আহিছে। সন্ধিয়া বেছি টাইম হোৱা নাই এতিয়া পাইছেহে নেকি, তাৰ পিছত মোক হেৰি এনেকৈ মোক কৈছে ফোনটোতে সোমাই ল ফোনটোতে সোমাই ল বুলি কৈছে।
অকণমান আগত এতিয়া। মোক কৈছে ফোনটোতে সোমাই ল।
তাই আৰু একদম এতিয়া বিয়া
তাই বিন্দাছ, তাই মানুহজনী পুৰা বিন্দাছ। টেনশন নাই, তাই মানুহটো ভাল দেই, ভাল ভাল।
টো ভাল অ।
কথাবোৰ সৰু-ল'ৰাৱালীৰ নিচিনা দুইটাই, দুয়োটাই কথাবোৰ সৰু ল'ৰা-ছোৱালী নিচিনা যে ভাল লাগে শুনি। হেল্ল'।
আহিম মানে আহিমেলি মই উঠনি মাৰ লগত
অ আমাৰ মা লগত। অ অ।
উম মায়ে মোক, মায়ে মোক কৈছিলে।
উম মাই মোক
বাকী খবৰ-খাতি ভাল?
বাকী খবৰ-খাতি, বাকী নোহবচোন নগতে ভালেই বাৰু। মাজে মাজে হ'ব আৰু কিবা এটা ক কেতিয়ানো যাম তাকেহে যাবও লাগিব ৰ। এবাৰ যে মই যে হে গৈছিলো যে, এই ভাইটি যে ভাইটি যে মই গৈছিল মাহত যে হস্পিতেলত আছিলে, এই মাছ যে ধৰিছিলো ছিলো আইতাই যে বাছি যে দিছিলে চেঙেলী মাছ যে।
অ তেতিয়াতো আমি কিমান সৰু-সৰু আৰু।
কিমান সৰু আৰু তেতিয়া, মই তেতিয়া তৃতীয় শ্ৰেণীত আছিলো হ'ব
উৎপাত কোৱা নাছিলো দেই।
উ মই তেতিয়া তৃতীয় শ্ৰেণী আছিলোঁ।
অ তেতিয়াই আহি মেলি
উম তেতিয়া সেইবাৰ মই মাহত ফাৰ্ষ্ট থকাকে গৈছো।
অ আমাৰ ঘৰত থাকিছিলি আকৌ আমি দুজনী মাজন মাহী ঘৰত থাকিছিলো।
অ মনত আছে, এনেকুৱা গৰম দিনতে আছিলে।
ন আমি
এই অলপ এই মামাহঁতৰ যে ঘৰতো আধা বনোৱা হৈ থাকোতে যে
সৰুতে আমি কম খেলা নাই, উৎপাত কৰা নাই বাপৰে
আমি বহুত অতপালি আছিলো, আজিকালি ল'ৰা ছোৱালীবোৰ যেনিবা কিবা বেলেগ অতপালি। কিন্তু আমিবোৰ পুৰা দেখা দেখি খটাসুৰ।
কলে ন। আগতে মই যোৱা বুলি কলে গোটে ল'ৰা-ছোৱালী উপস্থিত হৈ যায় তাত।
উম আমি আ আমি আগতে, আমাৰ অতপালিটোও বেলেগ আছিলে এতিয়া লৰা ছোৱালী পালিবোৰ অটপালিবোৰ মিহি গুন্ডা অতপালি আক।
সোণৰ আৰু সেই আউ আমাৰ নিচিনা নহয় আগৰ সেই
উম উম, সিহঁতৰ টাইম কণ সেহেঁতে এতিয়া মানে অ' সিহঁতে এতিয়া খেলা মানে এই ঢকিওৱা মকিওৱা দৌৰা ঢপৰা সেইবোৰ বুজি পায়। কিন্তু আমি আমাৰ খেলাবোৰ বহুত বেলেগ আছিলে আমাৰ খেলাবোৰ পুৰা এক্টিং আৰু। তই আৰু মোৰ মাঘৱী যিয়েক হোৱা সেইবোৰ আমাক খেল, আমাৰ সেইবোৰে ভাল আছিলে উ। সেইবোৰে ভাল আছিলে।
সচাকে সেইবোৰ দিন নাই আৰু এতিয়া।
এনেকুৱা দিন নহয় আউ এতিয়া।
বৰষুণ দিব নেকি বতৰো তেনেকুৱা গতে লাগিছে।
এ আমাৰ ইয়াত বহুত কলমলাই এটা তৰাও নাই। মই সেইকাৰণে কৈছোঁ বতৰটো বহুত বেয়া বুলি। আমাৰ এটাও তৰা নাই বহুত কালি যে ৰাতি কিমান বৰষুণ দিছে। অ', অ', ৱাই ফাই লগাই থোৱা আছে? ৱাইফাই লগাই লৈছে বোলো ঘৰত।
অ' ৱাই ফাই লগাই থোৱা আছে। নহ'লে নেটৱৰ্কে নাপায় অকণো নাপায় জিঅ' নেটৱৰ্কে নাপায়।
আমাৰ ইয়াত এয়াৰটেলৰ নেটৱৰ্ক হে নাপায় জিঅ' ধুনীয়াকে পায় এই ওচৰতে টাৱাৰ আছে যে, আমাৰ আক' এয়াৰটেলৰ নেটৱৰ্ক একেবাৰে নাপায়।
নহলে আকৌ মাও কাম কৰিবলৈ দিগদাৰ হয় যে।
অ' হয়তো আকৌ মাহঁতৰ এতিয়া আজিকালি চব কাম ফোনতহে আৰু। চবৰে অফিচ কাছাৰী কাম, উম সেইটোৱে।
আগৰ দিন নাই আৰু এতিয়া গ'ল আৰু সেইবোৰ।
এতিয়া চব ফোনে এতিয়া চব চব ইণ্টাৰনেট এতিয়া উম। উম এতিয়া ফোনটো নহলে মানুহৰ লাইফ এটা মানে অচল আৰু। একো কৰিব
সঁচাকে মানে ফোনবিহীন মানে মানুহৰ হেৰি নহয় আৰু এতিয়া। অ' আমাকে এতিয়া আমিয়ে জানো পাৰো। ফোনটো অকমান নহ'লে থাকিব নোৱাৰো।
যে নিজৰ পৰা গা পাই যে কিবা এটা এৰাই থৈছে তেনেকুৱা যেন লাগে ন'। অ', অ', তেনেকুৱাতো লাগে ন'। ফোনটো নহ'লে যে লগত নাথাকিলে অ' যি ৰিচাৰ্জ যেনিবা মোৰ ধৰি লোৱা আজি ৰাতিপুৱাতে ৰিচাৰ্জ কাটিলে। মই দিনটো যে কিবা এটা উঙা উঙাকে কটাই দিছোঁ কিবা এটা বস্তু যে মোৰ লগত নাই কোনোবা যে আঁতৰি গ'ল তেনেুৱা লাগি থাকে ন।
তেনেকুৱা লাগে অ', একেহে মানে ফোনটো মানে মা এ-এটা মানে মানুহৰ সমান মানে ফোনটোৱে হেৰি কৰে।
মানুহে সমান এটা লগ দিয়ে মানে ফোনটোৱে ন'। আৰু সেইটো যে বেলেগ মানুহ কেও বহুত বেলেগ যেতিয়াই বিচাৰো তেতিয়াই, মানে আমাৰ কাৰণে থাকে ন'।
আজিকালি যে ফোনটোত মানে বহুত সুবিধাও হ'ল আকৌ দেই। বহুত সুবিধা। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰতে হওঁক যিয়েই নহওঁক মানে।
উম, ফোনটো ফোনটো নহ'লে নহয়য়ে আজিকালি চব কামে।
তই ক'ত আছ এতিয়া?
ফোনটো নহ'লে চোন এতিয়া কলেজৰ এডমিশ্যন ল'বলৈকে নহয়। কাৰণ অ' টি পি চ টি পি সেইবোৰ চব ফোনতে আহে। জিমে অ' সেইটোৱে জিমেল দাতা দিবলৈ অ'।
ফোনতে আহে হয় নাই।
অ', এনেকে ফোন এটা নহ'লে এতিয়া দেখোন পঢ়িবও নোৱাৰে, কাৰণ এইবোৰ জিমেইল চিমেইল চব দিবলগীয়া হয় ন' ফোনটোতে।
সেইটোৱে। ঘৰতে আ
ঘৰতে আছে বাহিৰতে গৰম ইমান! ভিতৰলে সোমাবলৈ মন যোৱা নাই।
ভিতৰলৈ সোমাবই নোৱাৰি, টিভি চাই আছে আমাৰ বৌহঁতে।
উম, আইতা ঠিকে আছে একদম।
আছে আৰু এ দাঁত এটাই সৰাইছিলে
অ'।
সেইটো মানে হেৰি, অকমান সৰাই পেলাই অলপ মানে বিষাই আছে আৰু মানে এতিয়া সৰাই যে, সেইকাৰণে বিষ-বিষটো হ'বই আৰু মানে।
অ', বিষ-বিষাবই বাৰু অ'।
সেইকাৰণে আকৌ।
চুগাৰ টুগাৰ আছে নি আইতাৰ?
চুগাৰ নাই।
অ', অ'। তেতিয়াহ'লে সোনকালে শুকাব, চুগাৰ টুগাৰ থকা মানুহবোৰে সেইবোৰ কটা চিঙা কৰিলে দেৰি মাছ চাছ ওলাইছেনে সেইফালে?
মাছ মানে বৰশীত আহে, বৰশী কালি আজিও টোপালো এতিয়া অলপ আগত টোপালো চাইনা পুঠি এটা পালো আকৌ পুঠি মাছ।
অ'। আমাৰ আজি চেপাত ঢেৰ লাগিলে, এক কেজি মান লাগিলে আজি চেপাত মাছ পুঠি মাছ বতিয়া মাছ, কৱৈ এতিয়া পুৰা মাছ খোৱা দিনাই, এইকেইটা দিনতে খাই লওঁ, এইকেইটা দিনৰ পিছত এনেকুৱা মিছ কৰিম নহয়।
সঁচাকে দেই খাই খাই আমানি লাগি যাবগে।
উম, মোৰ যেতিয়া বগা পিঠাত মোৰ যে তিয়া মানুহে মানে বগা পিঠা খাবলৈ দিয়ে, যেতিয়া মই নাখাওঁ বুলি কওঁ, তেতিয়া মই ভাবো দেই আৰু কেইদিনমানৰ পিছতো নে এইকেইটা পিঠাকে মানে বহুত মিছ কৰিম যেতিয়া খাবলে নাপাওঁ।
মানে বস্তুতো নোহোৱা পাছতহে সেইটো বস্তু আও
অ, সেইটো অৱশ্যে অভাৱটো অনুভৱ কৰিব পাৰি, আ মানহে চব ক্ষেত্ৰতে তেনেকুৱা চাবিচোন। কিবা এটা বস্তু যেতিয়া বহুতকে পাই থাকো ন' তেতিয়া একোৱে ভেলু নিদো, মানুহে সচাঁকে প্ৰত্যেকটো বস্তুৰ লগতে সেইটো কথা খাতে আকৌ ন?
নোহোৱা হৈ গ'লে মানে সেই বস্তুতটো মানে অনুভৱ হয়।
এদিন নহয় এদিন ৰিয়েলাইজ হয়ে।
য়েছ য়েছ।
সেইটো কথা বহুত হয় উম, আগষ্টৰ পৰা হ'ব। আগষ্টৰ পোন্ধৰ তাৰিখৰ পিছৰ পৰাহে ভালকে হ'ব এনেও। পোন্ধৰ আগষ্টৰ পিছৰ পৰা।
আকৌ আৰম্ভ হৈ গ'ল আও এইবোৰ।
এ বহুত-বহু কিবা লাগে মোৰ বহুত
মোৰ যে আৰু এবছৰ থাকিলেগে, তই জাননে কি যে হ'ব!
সদায় ক্লাছ কৰা, সদায় কলেজ যোৱা, মই বহুত টান পাওঁ মই।
মোৰ দিগদাৰ, একদম অশান্তি লাগি যায়গে, তই এতিয়া থাকি ল'বি নেকি তাত ৰুমত।
ক'ত?
ৰুমত?
এ ৰুমত থাকিবলে ৰুম পাইছো কিন্তু এতিয়া মাহঁতে যাব দিব মন কৰা নাই।
এ কি জানানে তই ৰুমত এতিয়া এতিয়াতো ইমান হেৰি নাই ন? এতিয়া ঘৰৰ পৰাই অহা যোৱা কৰিব পাৰিবি আৰু।
ঘৰ পৰাই আহা যোৱা কৰিম আৰু, সেই প্ৰথম এতিয়া সেই কলেজৰ পৰা হেই নাপাইছিলো কাৰণেহে থাকিছিলো। মানে কলেজলৈ যাবলে আগতে স্কুটি যেতিয়া নাছিলে ন? তেতিয়াও ৰৈ থাকিব লাগে, আমাৰ অ' সেইটোয়ে আমাৰ এইফালে গাড়ীৰ কিমান চলে জানইচোন ন? লেই, মানুহ এটা দুটা কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ ক্লাছতে দেৰি হৈ যায়। সেই তেনেকে ৰৈ থাকোতে আগতে দেৰি হৈ যায়। উম আৰু বৰষুণ চৰষুণ দিলে অহা যোবা কৰিবলে বেয়া হয়, অ' অ' ঠিক আছে অ'।
দেই।
অ' অ' হ'ব।
অ' হ'ব।
উম।